হেল্ল' অ কি এ ৰাস্তা ঘুৰিব আহিছো অলপ।
অ মই ফুৰিব আহিছোঁ। গৰমৰ কাৰণে কাৰেণ্টটো নাই যে। গৰমত থাকিব
আমাৰ চাইদেও আজি নাই কাৰেণ্ট।
অ এক নম্বাৰ আকৌ বাহিৰত ওলাই আহিছো হয় কিন্তু একদম গছৰ পাত এটাও লৰা নাই।
লৰা নাই। তাতে আলহীও আহিছে, ইমান দিগদাৰ হৈছে মোৰো। ৰন্ধাবাৰা।
অ সেইটোৱে কেতিয়াবা খং উঠে। মানে যেতিয়া আলহী আহিব দৰকাৰ হয় তেতিয়াই কাৰেণ্টটো না। আন্ধাৰ মুন্ধাই বনাব কৰিবও নহয়। বহুত দিগদাৰ লাগে। আকৌ লাজো লাগে দিয়কচোন। কি বনালা আজি?
এ মাছ আনিছিলে, চন্দা মাছ। এয়া জাতিলাও এত টানছে, সেইটো দি বনালো আৰু দালি বনাইছো।
জাতি লাও কত পালে?
এ কিনি আনিছে বজাৰৰ পৰা।
অ হাইব্ৰিড চাগে হিজিছে নে
কি কৰিবা সেনেকে বনাইছো আৰু আলহীও আহিছে এতিয়া ইমান সময় সিজাইছো একে আমনী লাগে আমাৰ বৌ আহিছে বৌটি বোৱাৰী আহিছে ল'ৰাজন আহিছে নাট পুতি পুতি চব আহিছে আৰু
অ অ সিহঁতৰ ছোৱালী এজনী মেট্ৰিক পৰীক্ষা দিছিল যে সেই আগতে বেয়া হল কেইবাৰ বোলে দিছিল এতিয়া কেনেকুৱা হ'ল ভাল হ'ল নে
এ ছেকেণ্ড ডিভিছন পাছ কৰিছে আউ
অ ভালে হৈছে আৰু ছেকেণ্ড ডিভিজন গৈছে আৰু এতিয়া ফেল কৰাতকৈ এতিয়া পাছ কৰি
উম হে আহিছে ইয়ালৈ এতিয়া ফুৰিব কৈছে তোমাকো পাৰ্তি এটা দিওঁ ইয়াতে পাতি এটা ঘৰ আছে যে ইয়াতে
ইয়াতে কালি পা কালি পাৰ্টি হব আৰু
অ নহয় মাটিবা নেকি হয় নেকি?
আহিবা আহিবা কালি বজাৰ ঘাট কৰিম মাৰ্কেটত যাম কাপোৰ কানি আনিম অলপ ফূুৰ্তি কৰিম
অ অ ভালে হৈছে অ আচলতে ইয়াত মানে ইয়াতহে আহিছে পাৰতি দিব আমক
হয় হয় এতিয়া পাৰ্টিটো ইয়াত দিছে গোটেই মানুহ ইয়াতে আছো যেতিয়া
পৰিয়ালটো আছো যেতিয়া পৰিয়ালৰ লগত সদায় মিলা প্ৰীতিৰে কৰি
হয় হয় হয় এতিয়া ভাই ককাই একেলগে থাকি পাত পাৰ্টিটো কৰিলে বেছি ভাল আৰু ডান চহৰত পাৰ্টি কৰিলে ভাল নালাগে নে ভাই ককাই তিনিটা হয় ছোৱালী এজনী আছিলে হয় ছোৱালী এজনী আছিলে ছোৱালীজনী ঢুকালে এতিয়া মানে সিহঁতৰ ভাই ক কাই তিনটাই এতিয়া ধৰ সিহঁতৰ ল'ৰা ছোৱালী দি পেলায় আছে ছয় সাতটা মান
অ অ নহলে তোমাৰচোন পাঁচটা ছটা পৰিয়াল উ পিনে যদি সিহঁত সাত্তাহ আহিছে যায় আজি নহলে ঘৰত থাকি বহুত ভালে লাগে
এ আজি ভালে লাগিব একদম মানে
ৰন্ধা বঢ়া খিনিহে কষ্ট
ৰন্ধা বঢ়া খিনিয় কষ্ট আমাৰ এইজনী বৌতী আহিলে মোৰ বহুত বহুত ফূৰ্তি লাগে এজনী ফুৰৰ্তি আহিলে ৰাতি এটা দুটা বজালে একদম কথাই নুঢুকাই ইমান কথা কথা পাতিব ইমান হাঁহিব হাঁহি থাকোতে থাকোতে আমনি লাগি যায় মই কও বৌ দি আপুনি হুওক
হয়
তামাম জমনি অ তামাম জমনি ক বৌতিয়ে মানে আহিলে মোক কব ক'ব আজি ৰাতি ফু্তি নুহুবা দেই তুমি আজি ফূৰ্তি কৰিম অ বোলে হ'ব দিয়া ফূৰ্তিয়ে কৰিম
এ তাত মানে সিহঁতে টাউনত থাকে যে সনে টাউনত থাকে মানুহ চানুহ লগ নাপায় আকৌ টাউনত মানে কি কোনো কাৰো ঘৰত নাযায় আমাৰ গাও জেগা তাত নিচিনা নহয় ন সেইকাৰণে সিহঁতে মানে ছোৱালী কেইটাও মানে ধৰি লওক গাঁৱত আহিল গাঁৱত আহিলে মানে সিহঁতে ভাল আমাৰো আছে নহয় আমাৰো এতিয়া শাহু এটা আছে টাউনতে সি আহিলে অ বহুত ভাল পাই লৰা ছোৱালীকেইটাও বহুত ভাল পায় আহিলে এ খেলি ধূলি বা বালি বালিত খেলিব পাৰে চোতালত ওলাব পাৰে আৰু বল খেলিব পাৰে, জোগা বহল যে সেই আৰু টাউনত আকৌ অকনমান জেগা চব ঘৰে ঘৰে থাকে অল তাৰ লগত। ক'ত খেলিব উম খেলিব নোৱাৰে আমাৰ ইয়াত আকৌ এতিয়া চোতালত। বহুত ডাঙৰ চোতাল যে, ইয়াত ওলাব পালে সিহঁতেকও ভাল পায় আকৌ বাটত দৌৰি যাব। দোকানত যাব আহিব টাউনত আকৌ ওলাব নোৱাৰে নহয় কোনো কাৰো লগত
নোৱাৰে নোৱাৰে, ইমান অহা যোৱাটো বেছি লগৰ লগতো নহয় আৰু খেলাত ধোলা হ'লেও জেগা খিনি কম এতিয়া আমাৰ এতিয়া পথাৰ এখনো বহুত ডাঙৰ ঘৰটো আমাৰ পথাৰৰ মাজত যে এতিয়া মানে পথাৰৰ মাজত আহি সে কালি মানে পেণ্ডেল, চেণ্ডেল পাতিব অলপ ফূ্তি হ'ব আৰু বহুত আপোনালোকৰ গোটেই ঘৰখনকে দাৱত দিছো আহিব দে
অঁ যাম দিয়া সময় পালে যাম। গৰমো আৰু কালি আমাৰ মানে কালি আমাৰ মানে কি মৰিগাঁৱত মিটিং হোৱা কথা আছে। অসমীয়া লে ঘৰত যাব লাগিছিলে আমাৰ ধৰি ল আমি যে ৰান্ধি কৰো সে ৰান্ধনী সন্থা এ কালি এম এ লে ঘৰত স্মাক পত্ৰ দিব যাব আমি যে দৰমহাটো কমকে পাও হয়। দাই এহেজাৰ কেহে দিয়ে অক্টোবৰ মাহৰ পৰা দুহেজাৰ থওঁ বোলি কৈছিল হেই জাতিয়াই কিছুমান পত্ৰ দিব লাগে। সেইটো কাৰণে মোক লগ দি এতিয়া হাতত পইচাঁও নাই সেইতিয়া যাব পাঁচশ টকা এটা তোমাৰ পৰা পাম নেকি বাৰ ল
নিব নিব আছে। পইচাঁ কিয় নিনিয়ে লৈ যাব। আপুনি আপোনাক দিবৰ কাৰণে মোৰ টেনচনে নালাগে।
যদি যাব লগা হয়। তেতিয়া হ'লে পইচাটো মা পৰা লৈ যাম হ'ব
হ'ব হ'ব আহিব নহলে দাদাক পঠাই দিব আহি পেলাই লৈ যাব।
তাত যদি আমি হেৰি কাগজ খন দি থৈ দিওঁ এম এল এক তেতিয়া মানে এম এ লে ছয় তাৰিখৰ পৰা হেৰি আছে মানে সদন বহিব যে তেতিয়া সেইম এল বিলাকে তেতিয়া মানে আমি বতৰ ৰান্ধনী সন্থাৰ হব অমুকখন জিলা অই ৰান্ধনী সন্থাই মোক এখন কাগজ দিছে, এতিয়া আপোনালোকে কৰি যাই চাওঁ তেতিয়া মানে চবেই সদনত আলোচনা কৰি তেতিয়া মানে সদনত সেইটো কথা হয়। সেইটোৱে ৰাইট হব, সেইটোৱে ৰাইট হব।
ঠিক আছে। আপুনি আপুনি অকলে যাব নে আৰু মানুহ যাব আ
নাই মই আমাৰ হেৰি একদম গোটেই অল হেৰি অসমৰ মানে হেৰি নহয় ৰান্ধনী সন্থাৰৰ হে অ ৰান্ধনী সন্থা কথাও স্বীকৃতি সভাপতি আছে উম সভাপতি চেক্ৰটাৰী আকৌ সদস্য বিলাকে যে অঁ নিজৰ পকেটকৈ যাব লাগিব কিন্তু সেই তাকে তো বেয়া লাগিছে। পাওঁ এহোজাৰ টকা তাতে যদি যায়--' পাঁচশ এহাজাৰ টকা হে দাইক দিওঁ তেতিয়া কষ্টতটো এনে যাব না সেইটো কাৰণেহে যাব বেয়া লাগিছে গা বেয়া। এতিয়া মোৰ লগৰজনীক সুধিলো তাই গীয়েকৰ বোলে বেমাৰ কালি চিবিৰৰে ভৰ্তি কৰালো জ্বৰ পাইছে না বমি সেয়া হৈ আছে আকৌ নাতিনে একো বোলে আ নিজৰ বমি পায়খানা হৈ আছে ইমান ঔষধ কৰিছো ভাল ভালি এতিয়া চিভিৰ ভৰ্তি কৰাব এতিয়া চিভিৰ খতি কৰালে কেনেকে যাব হয় যক যদি চিভিৰৰ খতি কৰাই ঘৈণীয়েকে নো কেনেকে দিয়ে? আকৌ নাতিনীয়েকতো বেমাৰ হৈ আছে। যাব বিচৰা নাই এতিয়া মাকজনীয়ে কৈছে কোনো নাযায় যদি বৌটিও নাযায় যদি অকলে যাব নালাগে। মো ভয় লাগে অকলে অকলে যাব কাৰণে মই মানে অকলে চিনি নাপাওঁ যে।
হে অকলে এনেও ভাল নেলাগে দুজন হ'লে ভাল লাগে কিবা এটা
যি ঠাইত মানে হেৰি হ'ব ৱা গোটেইখিনি মান গোটেই খিনি ৰান্ধনি জমা হ'ব সেই তাত মানে কি মই চিনি নাপাওঁ অলেণে মই তেতিয়াহে ব লগ কৰিছিলো বোতিয়ে ক'লে মোৰ এতিয়া বেমাৰ হৈ আছে এতিয়া মানুহজনৰ ঘৰৰ নাটিটো বেমাৰ হৈছে মই কেনেকৈ যাওঁ উম দোকান এয়া মই যাব নোৱাৰো আৰু যদিও যাব লগা হয় তুমি পইচাটো মোক দি
এ হ'ব, দাদাক পঠাই দিব, মই পইচাটো দি দিম, আপুনি যদি আহিবও নোৱাৰে মোক কণ্টেক্ট এটা কৰি দিব ফোন কৰি পেলাই মই তেতিয়া লাগে যদি মোৰ ল'ৰাটোকে পঠাই দিম
অ নাই দাদাও যাব টাইম নাই দাদাও মানে কুহোঁৱা এটা ওলাইছে। সে বহুত দিন হ'ল এতিয়া ডক্তৰ চিকিৎসা কৰি আছে ভাল হোৱা নাই এতিয়া মানে কি উ খোজ কঢ়িব নোৱাৰে ইমান তোমাৰ ল'ৰাটোকে দিঠৈ যাব নহ'লে হা
ডক্টৰক ভালকে দেখাইছে নাই? কিবা চেফ্টিক হৈ গৈছিলে নেকি ভিতৰত কিবা লেতে
দেখাইছে দেখাইছে হেৰি এক্সাৰও কৰি আহিছে একো হোৱা নাই কুহোঁৱা ওলাইছে এতিয়া কুহোঁৱা ওলাইছে যদি একদম এতিয়া হানি থাকে এতিয়া নাজানো আৱ এতিয়া ফুতাবও নিদিয়ে একো কৰিব নিদিয়ে।
এ ভিতৰত কিবা লেতেৰা চেতেৰা আছে বুয়িছে ভিতৰত কিবা লেতেৰা চেতেৰা আছে সেইকাণে সেনেকুৱা হৈ আছে নহ'লে ভাল হ'ব ডক্তৰক দেখাই লৈ পেলাই ফালি পেলাই আপুনি লেতেৰা খিনি উলাই দিলে আপোনাৰ ভাল হৈ যাব।
এতিয়া কালিও হা বৰি আনিছে গৈ আকৌ মলম এটা দিছে। এতিয়া মলমটোয়ে এখন মাখি পৱা পোৱা নাই বোলে ফাৰ্মাচীৰ ল'ৰাটোক আনিব দিছে এতিয়া আনিলে মলমটো সানি চালে কি জানি ভাল হয় এতিয়া নাজানো আৱ খোজ কাঢ়িব নোৱাৰা হৈ আছে
হয়। এতিয়া বহুত অসুবিধাত চলি আছে। অ হ'ব দিয়ক নহ'লে কালি মই ল'ৰাটো যাব নহয় এইফালে তেতিয়া পঠাই দিম নহ'লে অ কি জানা বহুত অসুবিধা হৈ আছে চাগে আপোনাৰ ন? ঘৰত মতা মানুহ বেমাৰ হৈ থাকিলে ঘৰৰ মতা মানুহ য বেমাৰ হয় কাম বনৰ কাৰণে এতিয়া হয় এতিয়া আপোনালোকৰ ঘৰো
তথাপিও মনে মনে বহি থাকিম এতিয়া মতা মানুহ বেমাৰ হ'লে এতিয়া চিঞৰ বাখৰ কৰি থাকে।
হয় বহুত অসুবিধা লাগে আৰু এইফালে ঘৰো বনাই আছে আপোনালোক এইফালে ঘৰটো চাদ ঢালাই হ'ল জানো
নাই নাই হোৱা নাই এতিয়া বাদ দিলো এতিয়া বাৰিষা দিন যে মাটি চাটি উঠাব লাগিব যে এতিয়া মাতি পোৱা নাযায় এ তেতিয়া উঠাইছিলো এতিয়া একে সাতশকে লাগে ইমান পইচা লাগিব কৰ পা দিম এতিয়া হ'ব দিয়া নহ'লে, তোমাক দেৰি হৈছে যদি ভাত তৰকাৰী দিয়া গৈ। এ বতাহ বাহিৰতো বতাহ নাই এতিয়া শুগৈ আৰু কি কৰিম আৱ।
অ হ'ব হ'ব হ'বহ